হেল্ল'।
হেল্ল' অ।
অ কি কৰি আছা?
এ ভাত খাই উঠিলো ৰবা এই মাত্ৰ, তুমি খালা?
অ অ অ নাই ৰ'বা আমাৰ হোৱাই নাই হ'ব আৰু
ক ওওও বনাওঁ পিছে ঠক ঠঠঠঠ।
হুম উ।
কেতিয়ালৈকে বনোৱা হৈছে?
অ হ'ব আৰু বেছি সময় নাই।
অ অ। মই খালোৱে আজি আজি অলপমান। আজি মছৰুম বনাইছিল। কেপচিকাম, মছৰুম সেনেকে আৰু অ ৰঙালাও পিটিকা।
অ আমাৰ ৰঙালাও আছে ৰবা চবজিহে খাম আৰু।
অ সে তাকে গৰমত বনাই থাকিবও ইচ্ছা নাযায় আৰু ভাত চাত খাবও ইচ্ছা নাযায় চোন।
অ সে আমাৰ দেৰিয়ে হয়।
অ-অ, আমাৰতো এনে দেৰি হয় আজি অলপ জল্দি হ'ল।
অ ঠিকে আছে ৰাতি সোনকালে খাব লাগে এনেও।
অ-অ, সেইটোৱে।
উম।
এই তাকে মবাইলতে কিবা এই শাৰী অৰ্ডাৰ দিম বুলি ভাবিছিলো।
হয় নেকি? কেনেকুৱা টাইপ?
কিহত পিন্ধাৰ কাৰণে?
হেল্ল'।
কিহত পিন্ধিবৰ কাৰণে?
কলেজৰ ফ্ৰেছাৰছো আহিব এতিয়া তাকে আগতে কিনি থই দিওঁ। তেতিয়াৰ পিছত দৌৰা দৌৰি লাগে।
অ ময়ও চাইছিলো ৰবা এখন গুলপীয়া কালাৰ ভাবিছো কিনোয়ে নেকি সেইখনে।
উম, তাকে মই এনেকে চেট জি পি তিত মানে চাই আছিলোঁ আৰু। অঁ ভাল লাগেনে নাই।
তাকেইটো। আজিকালি আৰু চব মোবাইলতে দিয়াচোন এ আই আৰু চেত জি পি টি।
তাতে বনাই চাইছিলো কেনেকুৱা বা লাগে পিন্ধিলে, ভালে লাগিছে বাৰু এতিয়া ৰিয়েল কে বা কেনেকুৱা লাগে।
উম, আজিকালি বহুত সুবিধা হৈছে দিয়া এইবিলাক চব চাব পাৰি আৰু।
তাকেতো ভালো হৈছে, বেয়াও হৈছে।
উম ভালো আৰু বেয়াও মানুহে কিছুমানে ভাল কামত ব্যৱহাৰ কৰে কিছু মানে বেয়া কামৰ সেইটো নিজৰ মনৰ লগত কথা আৰু।
অ সেইটোৱে নিজৰ ওপৰত আৰু সেইটো।
এইটো মানুহে আৰু মানে সকলো মানুহে তু একে মগজুৰ বা মনৰ নহয় কিছুমানে আৰু বেয়া কামত খটোৱাই এইবিলাক। এইবোৰৰ পৰা বহুত সুবিধাও আছে দিয়াচোন পিছলৈকে এইবিলাকৰ পৰা কিমান ডাঙৰ ডাঙৰ কম্পেনী গড় লৈ উঠিব। ভৱিষ্যতে ইণ্ডিয়াত এইবোৰ আহিব এ-আই ৰ।
অ সেইটোতো কয়ে আছে।
উম আহিছে বৰ্তমান পিছলৈকে হব অ।
তেতিয়া তৰ ভালকে হৈ যাব পুৰা
উম এতিয়াতো তোমাৰ এতিয়াতে তোমাৰ বেছি হৈছে প্ৰভাৱ আৰু তো আছেই
তাকেতো অ ভালো হৈছে দিয়াচোন ইমান আৰু ইতিয়া বিচাৰি ফুৰিব নালাগে কিবা নাজানিলেও মানে ডাইৰেক্ট সুধিব পাৰি।
আৰু তেতিয়া তোমাৰ কম্পিউটাৰ লেপটপৰো প্ৰয়োজন নহয় মোবাইলতে পাৰি এনেকে।
অ।
চব খিনি আৰু হৈ যায় আৰু সহজে। উম তাকেইতো ভালো হৈ যে বহুত খিনি আমাৰ সুবিধা হয়, বা নোটছ পাতিয়ে আমি তাৰে- পৰাই চাই চাই লিখো দেখোন আজিকালি।
অ এক্সামতো মই ছেট জি বি টিৰ পৰাই বেছিভাগ লিখো।
অ ঠিকেই আছে তেনেহলে।
আৰু মানে ভালো ন গোটেইখিনি পুৰা ডিটেইলছত দি দিয়ে মানে এইখিনি চাবা এইখিনি তোমাৰ- কৰ এখিনি থ্ৰী মাৰ্কৰ হেনকা মানে ভাগ কৰি দিয়ে
অ তাকেতো ভালে হয় তাতে মানে চিলেবাচখন দি দিলে তোমাৰ গোটেই খিনি আহিয়ে যায়
অ গোটেইখিনি ধুনীয়াকে বনাই দিয়ে আৰু নোজখিনি
উম তাকেইতো
কেৱল কিছুমানে আৰু মানে জিদ দি ফটো বনাই কেনে মানে বেয়াকে ইউজ কৰে ন সেইবিলাকে আৰু বেয়া আৰু
অ তাকেইতো সেইবিলাক মানে মানুহ বিলাকে কি যে বেলেগৰ হে কৰি ধাৰা মানে নিজৰ কামত মন নাই আৰু
অ মানে যাৰে তাৰে ফটো আনি য'তে ত'তে লগাই দিয়ে কিবা কিবি
উম সেইবোৰৰ কাৰণেটো দিগদাৰ নহলে তো আমাৰ দেশখন কিমান কি ভাল হল মানে কিবা এটা বস্তু বস্তু আহিলে সেইটো বেয়াহে ব্যৱহাৰ কৰে
অ সেইটোৱে ফাৰ্ষ্ট মানে সে ভালো নাচায় আৰু কেনেকে মানে বেয়া এটা কিবা কৰিব পাৰে সেইটোয়ে আৰু
উম তাকেইতো ইমান মানে বেছিকে সৰু ল'ৰা বোৰ ল'ৰা ছোৱালী বোৰ বেছি
উম উম
আমাৰ বয়সৰ বা আমাতকে অলপ সৰু উম সেইটো
তাকে কি কৰিব পাৰি কি নোৱাৰি তাকে ভাবি থাকে
উম মোবাইল লেপটপ এইবিলাকত গেম খেলে কিবা কৰে মানে বিভিন্ন আৰু
তাকেতো কিমান মানে আমাতকে বেছিয়ে জানে আৰু ক'ত কি আছে কি নাই মোবাইলটোৰ
উম সেইয়ে
মইতো বাৰু ইমান সৰুৰ পৰা পোৱাই নাই মোবাইল এতিয়াতো ল'ৰা ছোৱালী বোৰ সৰু জন্ম পৰাই মবাই মোবাইলে মোবাইলে
অ আমিতো বাৰু লকডাউনৰ পিছতহে তেনেকে ক্লাছ কৰিব লাগাৰ কাৰণে লৈছে মোবাইল
উম আমি ইমান তথাপিও জানাই নাছিলো
হো সেইদিনাই কেইদিনমান আগতে লগৰ ছোৱালী এজনীৰ ভনীয়েকে কি কৰিছে এই যে মোবাইলতে পাৰি নহয় আজিকালি কিবা কিবি এপ আছে চিখ এপ যে
উম
ইংলিছ শিখাই নেকি তাতে
উম
সেইটো এপটো ডাউনলোড দি কেনে মাকৰ মাক মানে গমে নাপায় বেংকৰ একাউণ্ট বহাই দিছে তাৰ পিছত পৰখি নে কেতিয়া ঊনৈশ টকা কাটি কাটি লৈ গৈছে একাউণ্টৰ পৰা।
ইচ, সেইটোৱে মনে মনে কি যে কৰি থাকে।
তা তাকেতো ইমান মানে কেনেকে জানে আৰু বেংকৰ নাম্বাৰৰ পৰা আদি কৰি বাপৰে
চব খিনি মানে এনেকুৱা এতক জানা কৰি দিছে আৰু
উম
আমিতো এইবিলাক আজিলৈকে ভালদৰে নাজানো কত কি কৰিব লাগে
দাকেটো
আৰু গেম খেলিও কিছুমানে কিমান কি কৰে
অঁ গেমো কিমান কি আছে আপুনি
হে আৰু আমিটো আৰু নোটছ বা কিবা ওলোৱা ব্যৱহাৰতে সেইবিলাক ব্যৱহাৰ কৰোঁ বেলেগ নাই আৰু
উম এইটো নালাগে বাৰু এই নোটছ চোটছ একজামৰ টাইমত লাগে আৰু আগত
উম সেয়ে মইটো আজিকালি চব তাৰে পৰাই মুখস্থ কৰোঁ লিখোঁ।
অ ময়ো ফাৰ্ষ্ট চেমত ছেকেণ্ড চেমত কিতাপ কিনাই নাই মই তাৰে পৰাই মানে গোটেইখিনি নোটচ চাই। আহিয়ে যে ধুনীয়াকে।
উম আৰু তোমাৰ ভালকে আহে ন সৰু সৰুকে বুজিও পায় আৰু অলপ।
উম উম। ভালকে পি ডি এফ বনাই দি দিয়ে আৰু ক'লে।
উম সেইকাৰণে ভাল হয় মানে।